অ আপুনি শুনা পাইছেনে মোৰ মাতটো।
হয় হয় শুনা পাইছো।
অ পিছে কি কৰি আছে আপুনি এতিয়া।
মই ৰাতিৰ খানা কাৰণে মই অলপ চবজী কাটি আছো।
অহ।
আপুনি।
অ মই এনেই বহি আছো এই কি চবজী বনাব আপুনি।
আজিতো আমাৰ বৰৰ খাদ্য অনলা আৰু দাউ খি মানে বনাব চাইছিলো।
আচ্ছা আচ্ছা অনলাডাউ ন।
হয় হয়।
সেইটো মানে আজি মই ফোন কৰা কাৰণতো হ'ল মানে অলপ খাদ্য। বিষয়ে অলপ কথা কলো না কি আমি।
হ'ব হ'ব
অঁ-অঁ আপুনি অলপ ক'ব পাৰিব নেকি কেনেকুৱা বনায়। অনলা খাৰইটো।
হ'ব মই জনাই আছো।
উম উম।
অনলা খাৰই আমি বনাব লাগিলে ফাৰ্ষ্টতে আমি এ চাউল লগ লাগিব। চাউল লৈ কেনে আমি এইটো ফাৰ্ষ্টত গুড়া কৰি ল'ব লাগে মানে। আৰু গুড়া কৰি লৈ কিনে আমি মুৰ্গী মাংসটো আ পিঁয়াজ, আদা, ৰগুনৰ। দি কিনে আৰু মছলা দি কিনে ফ্ৰাই কৰি ল'ব লাগে ফাৰ্ষ্টতে। তাৰপিছত আমি। এটা কেৰাহীত এ পানী ল'ব লাগে। আৰু পানীটো গৰম কৰিব লাগিব ফাৰ্ষ্টতে তাৰপিছত তাতে যেতিয়া পানীটো গৰম হয় সেই টাইমত আমি অলপ। খাৰ দিব লাগিব খাৰ দি কিনে আমি। সেই গুড়া আঞ্জাটো তাতে দি দিব লাগিব অলপ অলপকে। তাৰপিছত যেতিয়া গুড়াটো দিয়া হ'ল তাৰপিছত আমি এই ফ্ৰাই কৰি থোৱা লোৱাটো এই
মুৰ্গী মাংসটো তাতে দি দিব লাগিব তাৰপিছত এ বিছবা ত্ৰিছ মিনিট আৰু ৰান্ধিব লাগিব আৰু যেতিয়া বিছ বা ত্ৰিছ মিনিট হয় আৰু আমি নিমখটো চাম নিমখটো যদি ঠিকে আছে সেইটো আঞ্জা অনলা আৰু দাউ অখিটো হৈ গ'ল মানে।
উম
আৰু আপুনি বড়োৰ খাদ্য কিবা জানে নেকি যোনটো খাই কিনে আপুনি ভাল পায়।
অঁ খাদ্যটো মই জানো যেনেকুৱা বহুত বহুত খাদ্য আছে
হয়
এ যেনেকুৱা মই এই শামুকটো বহুত ভাল পাওঁ মানে।
হয় হয় শামুক আৰু কিহেদি খায় মানে?
শামুকটো এনেও ভাল পাওঁ নহ'লে এই মাটিডাল চব গৈ বুলি কওঁ যে আমি
হয় হয়।
এইটোৱেদিও মানে বেছিকে খাওঁ আৰু মাহৰ ডাল।
হয় এইটো আঞ্জা কেনেকৈ বনায় আপুনি জনাব পাৰিব নেকি?
আহ ইমান অলপমান কব পাৰিম আৰু। মানে তথাপিও ইমান ভালকৈ নাজানো মই।
হয় অলপ যিখিনি পাৰে সেইখিনি বুজাই দিলেই হ'ল।
উম উম হ'ব হ'ব। ত' ইয়াৰ কাৰণে খামুক বনোৱটোতো অলপ মানে লম্বা প্ৰচেছ হয় বহুত কষ্ট লাগে মানে শামুক বনোৱাটো। প্ৰথমতে খামুকটো নদীৰ পৰা বা পুখুৰীৰ পৰা এনেকুৱা ধৰ আনবালাক এইটো। নহলে বাজাৰৰ যদি পাই বাজাৰৰ পৰা কিনি আনিব লাগিব তাৰ পিছত এই টো আহ এনে থব পাৰে পানীটো।
হয়
এই তাৰ পিছত এইটো মানে এটা এটা কয় শামুকটো আগতে অলপমান এই কাটি ল'বা লাগিব আৰু। তাৰ জন্তু জোঙা আছে না এইখিনি কাটি লৈ কেনে উম এইটো। এই ইয়াৰ এটা খামোৰ মানে কিবা এটা বাকলিৰ নিচিনা থাকেই এই মুখত এইটোও ওলাব লাগে উম বাচিবা লাগে বহুত এটা এটা কয় বহুত কষ্ট হয়। তাৰপিছত এইটো আ ধুৱা লাগে ভালকে। এই ধোৱাতেও মানে কম কমেও পাঁচবাৰ মান ধুবাই লাগে বহুত ভালকে এনেকুৱা।
হয়।
ভালকে ধুব লাগে মানে পাঁচ বাৰ মান বহুত ময়লা থাকে মানে শামুক।
হয়
অ তাৰ পিছত ধুই কেনে চাফা কৰি ললা। উম তাৰপিছত তোমাৰ এই মাহৰ ডালটো
হয়
এইটো আ ভিজাই ল'ব লাগে নেকি ভিজাই ল'ব লাগে। উম উম উম। তাপিছত নাজানো মানে মই তা তাৰপিছটো ধো লাগিব ন অলপ নাই ঘোৰা কৰিব নালাগে ন।
কিছুমান আগতে ঘুৰা কৰি কৰা আছিল আজিকালিতো ঘুৰা কৰাই থাকে।
উম আচ্ছা আচ্ছা উ হয় হয়।
বিক্ৰীও কৰে হয়
ত' তাৰপিছত চামুটো চামুকটো অলপ ফ্ৰাই কৰিব পাৰে ফ্ৰাই কৰি কেনে আ তাৰপিছত ইয়াতে পানী দি দিলা তাৰপিছত পানী নিদিয়াৰ আগতে মছলা মছলি আমাৰ ৰহুণ কিবাকিবি। পিয়াঁজ সেইকেইটা দিবা পাৰে আৰু তাৰ পিছত দি কেনে পানী দিলা তাৰপিছত মাহৰ ডালটো দিলা তাৰপিছত। সোৱাদ অনুসাৰ তোমাৰ নিমখ আৰু হালধি এইকেইটা দিলা
হয়
তাৰপিছত অলপ টাইমৰ কাৰণে থৈ দিলা আৰু তাৰ তাৰপিছত মানে অলপ পিছত খাৰ দিব লাগিব। কাৰণ এইটো অফাৰ নিদিলে নহয় এইটো। মাহৰ ডালেদি। আ তাৰপিছত এনেকুৱাই মানে আ অ আধা ঘন্টা বা চল্লিশ মিনিট মান ৰখাৰ পিছত মানে হৈ যাব আৰু এইটো
হয় হয়
ইমান ভালকে মই নাজানো মানে।
হয় হয় বহুত ভাল আপুনি বহুত ভালকৈ কৈছে
উম হম ত মই মানে ফোন কৰাৰ মেইন কাৰণটো আছিল মানে ই আমাৰ যি খাদ্যবিলাক আছে। আজিকালি খাদ্য বিলাক। বহুত মানে এই ফাষ্ট ফুড জল্ডিকে বনোৱা ফুড তাৰ মানে মানুহকেইটা বহুত খাই আজিকালি তাৰপিছত ঔষধ দিয়া, সাৰ দিয়া, কিবা কিবি বহুত খায় মানে। আৰু এই আমাৰ আহ ঠাণ্ডা যি কয় কল্ড ড্ৰিংকচ কিবা কিবি। এ আৰু এই বহুত আছে ফাষ্ট ফুড যেনেকুৱা পিজ্জা আছে এইকেইটা বহুত খাই বাৰ্গাৰ কিবা কিবি খাই বহুত বিভিন্ন মানে এই ৱেষ্টাৰ্ণ কালচাৰৰ কিবা কিবি খাই মানে। ত' সি কেইটা খালে মানে আমাৰ শৰীৰৰ কি হয় মানে অলপমান আপুনি জানে নেকি মানে এইকেইটা ভাল হয় না নহয় এইকেইটা আমি খাদ্যটো খাব লাগে নালগে ইয়াৰ বিষয়ে অলপ মানে ডিছকাছ কৰিম আৰু তো আপুনি অলপ ক'ব নেকি?
হয় হয় মই কৈ আছো এইগিলা মানে। এতিয়া আমি ক'বা বেল বেলেগত যাওঁ ত আমিতো অ ভোক লাগে হয়নে। সেই টাইমত মানে আমি সেই বস্তুগিলা ভালনা বয়া সেইটো জাষ্ট কৰিবৰ কাৰণে আমাৰ বেছি ট টাইম নাথাকে মানে
উম উম
আহ এইটোতো পাৰিল খাবই নালাগে। মানে তাতে বহুত কিবা কেমিকেল মিক্স থাকে। বা কেতিয়াবা তাহোন ঔষধো দি দি দিয়ে। অলপ চলপ মানে। দোকান দিয়া মানুহবিলাকে এ এটা বস্তু যেনে মাংস বা আঞ্জা বা কিবা এটা বস্তু শাক। শাক পাচলি এইটো মানে বেছিকৈ বেছি টাইম ৰাখিবৰ কাৰণে তাতে কিছুমান কেমিকেল দিয়া হয় মানে।
উম, উম, উম।
আৰু বহুত আজিকালি, আহ এটা মাংস আনিলে বেছিকৈ আনি কিনে, মানে এইটো ফ্ৰ্ৰীজত ভৰাই থৈ আৰু কিছুমান কেমিকেল থই দিয়ে সেইটো মানে, তিনিদিন চাৰি দিন বা পাঁচদিন বা এসপ্তাহলৈকে মাংসটো থৈ দি সেইগিলা মানে ফ্ৰছ-ফ্ৰেছ নহয়। সেইগিলা মাংসটোৱে, বহুত মানুহক ৰান্ধি দিয়ে খুৱায়।
উম, উম আৰু এই পকৰা কিবা কবি ফাষ্টফুড বনোৱাটো ইয়াত কালাৰ দিয়ে যে ফুড কালাৰ, সেইটো বেয়া।
সেইটো কাৰণে এইটো আমি খালে মানে বহুত বিহজনক হৈ যায়। মানে এইটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বয়া। সেইটো পাৰিলে আমি বহুত আহ ইগনৰ কৰিব লাগে। মানে খাবই নালাগে, ইয়াৰ কাৰণে আমাৰ স্বাস্থ ত' আজিকালি দিন বাই দিন বয়া হৈ আছে।
হয়, হয়, উম, উম। ত' মই অলপমান কওঁ নেকি?
হয় হয়।
অ', ত' যেনে আমাৰ এই ক'ল্ড ড্ৰিংচ আছে যেনবা ফেণ্টা, স্প্ৰাইট, কক'কলা না?
হয়।
ইয়াতেটো মানে ইমান কেমিকেল আছে কবই নালাগে অ', যেনে আৰু কেমিকেলৰ বিষ বেলেগো তাতে আছে চুগাৰ, চিনি। চিনি ইমানে আছে মানে গোটেই মানে ড্ৰিংকচটোৱে মানে এই খাৱাটোয়ে মানে চি নিদিয়ে বনাই।
হয়।
ত' এইকেইটা বেছিকৈ খাই থাকিলে আমাৰ চুগাৰ হয় ডায়বেটিছ হয়। ইয়াৰ কাৰণে খাব নালাগে এইকেইটা ঠাণ্ডা। ফ্ৰাইড ক-ক- কলা এইকেইটা। তাৰপিছত এ- ফাষ্ট-ফুডত আমি মম', চামিন এই কেইটা তাৰপিছত পাকৰা। কিবাকিবি আহ। বাৰ্গাৰ, পিজ্জা ই কটা সব বেছিভাগে মানে ই পিজ্জা, বাৰ্গাৰ- ম'ম', চাওমিন চব ময়দাইদি বনাই হয় ন? ত' ময়দাত এইটো টো বহুত বেয়া বস্তু, ময়দাটো মানে আঠা আঠা নিচিনা না একদম বেয়াই। ত' মানে বেছিকে খালি এই আমাৰ আহ আঠাইত ফ্ৰিছ বা তোমাৰ এই টেষ্ট তেজৰ নলীটো বন্ধ হৈ যোৱা কিবা কিবি হোৱা কলেজ ট্ৰল এইকেইটা হ'ব, হয় না? তেনেকুৱা ফেটছটো বাঢ়িব তোমাৰ। পেটেলা হ'ব মানে একদম বেয়া।
হয়।
না খালে ভালি কটা হয় ন।
হয় -হয়, আমি এতিয়া ফ্ৰেছ জুইছ যেনেকুৱা কুঁহিয়াৰ ৰস। বা নিজে দেখাই পোৱা যেনেকুৱা আজিকালিতটো বহুত জুইছ। দোকান বা চালাাদ দোকান দি আছে সেইগিলাটো খাব লাগে মানে। এ লোকেল মানুহৰ- লোকেল মানুহে যোনটো বেছি আছে, সেইটো মানে ফ্ৰেছ হৈ যায়। হয়নে?
হয় -হয়, আমাৰ এই বেটো হৈ গ'ল নেকি।
অ অ দে, অ ধন্যবাদ।